অ', ত, কি খবৰ?
ভালে, ভালে তোমাৰ?
বাৰু এই তুমি ফোন চিন্তা নকৰা, মনত চনত নপৰে, আৰু তোমাৰ মই ফোন কৰিছো ইমান দিনৰ মূৰত।
এ তুমিও নকৰা হ'লা আৰু আজিকালি বিজি আছা। ভাবিলো আৰু সেইকাৰণে কল, চল কৰা নাই।
বাকি যি হ'লেও, ফোন এটা কৰিব পাৰা আৰু তুমি হ'ব দিয়া আৰু। কৰিছো মই যে।
কৰিলা, ভালে কৰিলা বাৰু।
হোৱাই নাছিলে নহয়। উম এতিয়া লয় মানে সপ্তাহৰ, যোনটো ভাৰ্চিটি য়িউক চলি, আহিব ন, কিমান পৰিস্থিতিত ব্যস্ত নেকি তুমি?
তেনেকে অলপ চলপ লাগি আছো আৰু কলেজৰ ক্ষেত্ৰতে। তুমি অহা নাই যে বহু দিন, কি হ'ল?
এইয়া মোৰ বেমাৰ এটা হৈ আছিলে মানে অকণমান, সেইকাৰণে।
আচ্ছা, আহিবা ভাৰ্চিটিত ইওকত পাৰিলে।
উম, আহিম বাৰু, মোৰোতো এটা কামত লাগি আছো ন, এবাৰ ক্লাছ অনুশীলন মিটিং প্ৰজেক্ট এইবোৰ সংৰক্ষণে চলি আছে, আমাৰ ডিাৰ্টমেণ্টত।
এ ভাৰ্চিটিকটো ইওক ভালকে কৰিব লাগিব, চবে মিলি কষ্ট কৰি পেলাই এবাৰ‌ ফাৰ্ষ্টত আহিব লাগিব।
হয় হয়, তোমালোকৰ ডিপাৰ্টমেণ্টত একেই অৱস্থা চাগে ন?
আমাৰ ডিপাৰ্টমেণ্টে কৰি আছে আৰু সকলো কাম টিঙি এইবিলাকত লাগি থকা হৈছে এইবিলাক, ভাৰ্চিটি ইওকৰ প্ৰস্তুতি চলাই থকা হৈছে।
এইবাৰতো বিভিন্ন বিভাগৰ মাজত প্ৰতিযোগিতা বেছি হ'ব ন, আৰু বাহিৰৰ কলেজৰ শিক্ষা শিক্ষাৰ্থী অংশগ্ৰহণ কৰিব হেনো।
হয় নেকি?
অ'।
অ', ঠিকে আছে, বাহিৰতটো ভালেই আৰু তেতিয়াও আৰু ভাৰ্চিটিটো ইওক ভালকে যাব।
হয় হয়, তোমালোকে কোন কোন অনুষ্ঠা ত অংশগ্ৰহণ কৰিছে?
তোমালোকে মানে মই কুইজ বিজ্ঞান প্ৰদৰ্শনী, ৱৰ্ল্ড মেগাজিন ভলীবলত নাম দিছো, ক্ৰিকেট ফুটবল। মই এইবোৰত নাম দি থৈছো আৰু, এতিয়া কি হয়।
বা তুমিতো বহুত বিজি থাকিবা দেখোন। উম, মই মানে এইবোৰ ফটোগ্ৰাফী, গীটাৰ পৰিৱেশন তেনেকে গান, অসম সংগীত। তাৰপা খেলৰ ভিতৰত এনেকে বেডমিন্টন দৌৰ এশ মিটাৰ তোমাৰ মাৰঠান দৌৰ এনেকে কেইবাটা মানো নাম দি থৈছো বাৰু
ঠিকে আছে তুমিও চোন গোটেইখিনিয়ে কৰিম বুলিয়ে কৈছে আৰু
কৰিম আৰু বহুতকেইটা আছে ন তাৰ ভিতৰত কেইটামানতহে পৰে এইকেইটা
খুব ভাল মঞ্চত উঠাৰ আগতে অলপ চিন্তা হোৱাটো স্বাভাৱিক আৰু
সেইটোৱে সেইটোৱে গীটাৰৰ মানে মই এতিয়া পুৰা অনুশীলন কৰি আছো ন সন্ধিয়া দুঘণ্টা মানেই মানে পেক্টিছ কৰি আছো আৱ আৰম্ভণিতে অলপ ভুল হৈছিলে কিন্তু এতিয়া আত্মবিশ্বাস বাঢ়িছে আৰু মানে এনেকুৱা লাগিছে যে মঞ্চত ভাল হ'ব আৰু খুব সেইটোৱে আও
ভাল কথা ভালকে প্ৰেক্টিচ কৰা এতিয়া মই লাগি আছো বাৰু এতিয়া কি হয় এতিয়া ভাৰ্চিটিৰ কথা গম পাম
অ লাইব্ৰেৰীত বহি পেলাই তথ্যটোও সংগ্ৰহ কৰিছো বাৰু কলেজলৈ গৈ শিক্ষকৰ পৰাও পৰামৰ্শ লৈছো অলপ
এবাৰ বিতৰ্কৰ বিষয়ে কি লৈছা
এইবাৰ আৰ্টিফিচিয়েল ইণ্টেলিজেন্ঞ্চ শিক্ষাৰ বাবে আ শিক্ষাৰ বাবে আৰ্টিফিচিয়েল ইণ্টেলিজেন্ঞ্চ আশীৰ্বাদ নে প্ৰত্যাহ্বান এই বিষয়টোৰ ওপৰত মানে বিতৰ্ক কৰিম বুলি ভাবিছো উম এইটো মজাৰ বিষয় হ'ব হয় নে নাই
ভালে লৈছা বিষয়টো বাৰু এতিয়া ভালকে অধ্যয়ন কৰিবা পাৰিবা
উম ঠিকে আছে আশা কৰো ত মানে অলপ ভাল হয় যাতে আৰু
তাকে সেই এইবাৰ কম্পিটিশ্যনো বাঢ়ি যাব নহয় বেলেগ কলেজৰো ষ্টুডেন্ট আহিব বুলি কৈছা তুমি ঠিকে
এতিয়া ফটোগ্ৰাফীৰ থিমৰ বাবে আমাৰ কেম্পাছ লাইটটো দিম বুলি শুনি আছো বাৰু ছাত্ৰ ছাত্ৰী দৈনন্দিন জীৱন বন্ধুত্ববোৰ এনেকে আছে যে প্ৰকৃতি মুহূৰ্ত এইবিলাক ধৰি ৰাখিবলে মই চেষ্টা কৰিম যদি কেম্পাছ লাইফটো দিয়ে
সেইটো বহুত আ আকৰ্ষণীয় হ'ব বাৰু দেই ভালেই ভাবিছা এতিয়া কেমিষ্টি বিভাগৰ ৱাল মেগাজিনৰ কাম কেনেকোৱা চলিছে
এতিয়া ৱাল মেগাজিনৰ কাম প্ৰায় শেষেই হৈছে ন অলপ অলপ বহুত লাগিছো মই এইবাৰ ৱাল মেগাজিনত দেই এইবাৰ টিমটো গ্ৰীণ কেমেষ্টিনেল চাষ্টেইনেবল ফিউচাৰ তেনেকে ৰাখিছো
কি কি অন্তৰ্ভুক্ত কৰিছা
তাতে মানে পৰিৱেশৰ বান্ধৱ ৰাসায়ন প্ৰক্ৰিয়া তেনেকে আছে কিছুমান ৰাসায়নৰ পুনৰ ব্যৱহাৰ আছে গৱেষণাত কিছুমান তথ্য আছে আৰু বিজ্ঞানী জীৱনী আছে হাতে লিখা আলোচনী এনেকে চিত্ৰ আছে আৰু তেনেকেই
ভালে ভাবিছা বাৰু ঠিকে আছে
অ তোমালোকৰ অ তোমালোকৰ মেগাজিনৰ কাম হ'ল নে নাই
আমাৰ মেগাজিনৰ কামো সৰু সুৰাকে কৰি থকা হৈছে এতিয়া তোমালোকৰ কিছু হেৰি লিখা বিলাক দিবলৈ আছে আৰু বনাই থকা হৈছে আৰু চবেই মিলি পেলাই
অ অ তুমি আমাৰ মেগাজিনখন বাও অপেন হ'লে তুমি চাবা আৰু মতামত দিবা আৰু কেনেকুৱা হৈছে
নিশ্চয় যাম বাৰু তুমি আমাৰ চাবলে আহিবা তুমি মতামততো দিবা আমাৰ খনৰ
উম, ঠিকে আছে দিব লাগিব ন। সকলোৰে মেগাজিন চাব লাগিব। উম। সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানৰতো মহৰাও প্ৰতিদিনে চলি আছে ন?
অ বিহু নৃত্য থাকিব নেকি।
হয় হয়। বিহু, লোকগীত এইবিলাক আধুনিক গীত নাটক। এইবিলাকো থাকিব বাদ্যযন্ত্ৰ পৰিবেশন সকলোৱে কৰিব। উম। নাটকো থাকিব তাত।
ভালে হ'ব তেতিয়া এইবাৰ।
হয় হয়। তুমি নাটক বিষয়টো কি গম পাইছা নাই?
কি, কোৱাচোন বাৰু?
এ নাটকৰ আমাৰ বিষয়টো লৈছো, সামাজিক মাধ্যমৰ ইতিবাচক আৰু নেতিবাচক প্ৰভাৱ। তাৰ ওপৰতে মানে নাটক কৰিছো।
হব, ভালে কৰি আছা। বৰ্তমান সময়ৰ বাবে উপযুক্ত বিষয় লৈছা কিন্তু দেই।
উম, এইটো ঠিকে আমি চাই চিতি লৈছো মানে একদম কাৰেণ্ট এফেয়াৰ্চ অ বিষয়ে অলপ মানে কেনেকে প্ৰভাৱ পলাই বৰ্তমানত সামাজিক মাধ্যমৰ, মই বাৰু না টকত মানে ৰল লোৱা নাই বাৰু তেনেকে, অভিনয় কৰা নাই মই ডাইৰেকশ্যনহে অলপ কৰি আছোঁ অ পেকটিছ কৰোঁতে সিহঁতক।
বা।
উম। তুমি কিবা খেল ধেমালি বি খেল ধেমালি প্ৰেক্টিছ কৰিছা নাই? খেল খেলিম বুলি যে কৈছা?
ৰাতিপুৱা ভলীবলৰ প্ৰেক্টিচ কৰি আছো বাৰু লগতে আবেলি আবেলি ক্ৰিকেটো অলপমান খেলি আছো।
কি হয় এতিয়া?
মাৰাঠুন দৌৰৰ কাৰণে তু প্ৰেক্টিচ কৰিবা, মানে তাত কম্পিটিচনত যোগদান ল'বা নাই, মাৰাথন দৌৰত?
আ মাৰাঠুন দৌ লম বুলি ভাবিছো। ৰাতিপুৱা ছটা বজাতে ষ্টাৰ্ট হয় নহয়। সোনকালে যাব লাগিব আৰু। ৰাতিপুৱা ৰাতিপুৱা শুই উঠি পোৰা দৌৰি আছো।
অ', ঠিকে আছে তেতিয়াহ'লে দেই। একদম পুৰা স্বাস্থ্যতো ভালকে থাকে। ৰাতিপুৱা ৰাতিপুৱা সকলোৱে অলপ মানে এক্সেচাইজ কৰিবই লাগে।
সেইটো হয় বাৰু এক্সেজ কৰিলেহে মানুহৰ গোটেই বডিটো ভালে থাকিব।
এইটোৱে অ, এবাৰ মানে শুনিছো আমাৰ বিশ্ববিদ্যালয়ত হাৰজিতিকত খাদ্যৰ ষ্টল কিছুমান দিব বুলি শুনিছো।
অ', হয়, হয়। অসমীয়া অসমীয়া জলপান উম, ম'ম' চা ম'ম', চাওমিন এইবিলাক খাই যে থাকে বুলিবা শুনিছো বাও।
হয় নেকি আচ্ছা। মানে, ফাষ্ট ফুডো দিব ম'ম', চাওমিন থাকিব।
থাকিব বুলি কৈছে। এতিয়া ভালেই লাগিব, কি হয় এতিয়া।
অ, এইটো এলাও কৰিলেই হ'ল আৰু অথৰিটিয়ে তেতিয়া ভাল লাগিব ন ভিতৰতে যদি স্থল লগাই এইটো এইটো খাবলে ভাল লা। কফি চফি চাহ তাহটো থাকিবই ন- লগত।
নিশ্চয় নিশ্চয় থাকিব। তোমাকো বহুত দিন লগ পোৱা নাই।
তাকেহে পাই। আমাৰ বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ সেইকাৰণ তেনেকুৱাই অৱস্থা হয় আৰু নিজৰ মাজতে ব্যস্ত থাকোঁ।
উম, সেইটো হয় বাৰু, ভাৰ্চিতিকে লগ হ'ম আৰু।
দেগতে ভাৰ্চি এ, এসপ্তাহ লগ পাম আৰু একেলগে তোমাৰ।
একেলগে লগ পাম আৰু সেইটো হয়। তাৰ মাজে তোমালোকৰ টিপ পাৰ্টমেন আমাৰ কম্পিটিচনটো আছ
আ, চাওঁ একদম পুৰা আমাৰ জিকিবতো আমাৰ ডিপাৰ্টমেণ্টেই চাগে ন'?
এ, দেখা যাব আৰু কোন জিকিলে তোমালোকে জিকে না আমাৰ জিকা এতিয়া কোনে বেছিকে। ভাল প্ৰদৰ্শন কৰিব পাৰে এতিয়া।
এইটোৱে আৰু দিয়া। এনেওতো মইতো নিজৰ ডিপাৰ্টমেন্টকে চাপৰ্ট কৰিম ন'। এইটো
চবে চবে নিজৰ ডিপাৰ্টমেণ্টটোকে চাপৰ্ট কৰিব এতিয়া। তুমি তোমাৰ ডিপাৰ্টমেণ্ট মই মোৰ ডিপাৰ্টমেণ্ট চাপৰ্ট কৰিম।
এতিয়া কোনে ভাল প্ৰদৰ্শন কৰে সেইটো ওপৰতহে নিৰ্ভৰ এতিয়া।
তাকে ঠিকেই কৈছা বাৰু। এতিয়া উদ্বোধনী অনুষ্ঠানত অতিথি কোন আহিব গম পোৱা নেকি তুমি?
অ', উপাচাৰ্যক আৰু কিছুমান অধ্যাপক এজন বিষয়ক অতিথি মতা কথা আছে বাৰু। এতিয়া কি হয়।
আচ্ছা অনুষ্ঠানটো কেতিয়া আৰম্ভ হ'ব আৰু মানে সময়?
অ'। সময় পুৱা দজ বজাৰ পৰা আৰম্ভ হ, বুলি কৈছে।
সোমবাৰে ন'?
সোমবাৰৰ পৰা হয়।
আচ্ছা আমি অলপ আগতেই বহি থকাৰ কা মানে বহাৰ ঠাই পেলাই ঠাই লৈ ল'ম মানে বিচাৰি পেলাই দেই। মানে, যা লাত যাতে মানে থিয় হৈ থাকিব নালাগে ভিৰত।
অ', সোনকালে আহিমি ঠাই লৈ ঠব লাগিব পিছত নহ'লে আমি বহিবলে জেগাও নাপাম। বহুত বহুতো ষ্টুডেন্ট থাকিব নহয় তেতিয়া আৰু।
অ', ভাৰ্চিটিগত স্বেচ্ছাসেৱক হিচাপে বহুত ছাত্ৰ ছাত্ৰীয়ে কাম কৰি আছে ন'।
হয় সকলো আহিছে অতিথি আদনি মঞ্চ সজোৱা। প্ৰতিযোগিতা পৰিচালনা বহুত দায়িত্ব আছেতো সেইকাৰণে সকলো আহিছে আৰু।
অ', তেওঁলোকৰ পৰিচ্চন নাথাকিলে অনুষ্ঠান সফল নহলে তেনে বহুত কষ্ট কৰিছে তেওঁলোকে দেই। লাগিব কিন্তু।
একেবাৰে ঠিক কথা কৈছা বাৰু দে, সেইটো হয় বাৰু সিহঁতে পৰিশ্ৰম' নকৰিলেতো অনুষ্ঠানটো নহ'বই।
এইবাৰতো মই ফটো আৰু ভিডিঅ' তুলিম ভাৰ্চিটি উইকত, কেমেৰাও লৈ আহিম, মোবাইলো আছে।
ময়ো ভাবিছো, মোবাইলটো নতুনকে লৈছোঁ। কেমেৰাও ল'ব লাগিব।
আচ্ছা। অ' তুমি কি মোবাইল ল'লা ও? মই মোবাইল নতুন মোবাইল এটা কিনিলা বুলি গম পাইছোঁ। কি-কিন্তু মানে মোবাইলটো কি ল'লা গম পোৱা নাই।
মোবাইল এটা ললো চেমচাং এছ টুৱেন্টি থ্ৰী। বেছি দিন হোৱা নাই বাৰু।
বাঃ ইমান! বহুত দামী মোবাইল ল'লা দেখোন দেই। কেমেৰা চাগে বহুত ধুনীয়া ন?
কেমেৰাটো ভালেই বাৰু। ল'বলৈ মন এটা দামী মোবাইল এটা। সেইকাৰণে তাৰ যিবিলাক ফিচাৰ্চবিলাকো ভাল।
উম, তেতিয়াহ'লে তোমাৰ মোবাইলতে আমি চেল্ফি উঠিব
নিশ্চয়, নিশ্চয়। কিয়নো নুঠিবা আৰু লগৰ বন্ধুবৰ্গবিলাকৰতো ফটো উঠিবই লাগিব।
উম। এতিয়া মই আশা কৰি আছোঁ আৰু এইবাৰ আমাৰ, বি আমাৰ ডিপাৰ্টমেণ্টে কিবা প'ষ্টকাৰ্ড জিকিব বুলি। কিছুমান।
সেইটোৱে আমি ভাবি আছোঁ আৰু নিজৰ ডিপাৰ্টমেণ্টটো বেষ্ট কৰিব ট্ৰাই কৰি আছোঁ এতিয়া। কি হয়, ভালে যদি ভাল হয়
শুভকামনা থাকিলে আগতীয়াকে আৰু।
থেংক ইউ, থেংক ইউ। তোমালোকলৈও থাকিলে।
আত্ছা! ঠিকে আছে, তেতিয়াহ'লে। আহ, ৱাল মেগাজিনৰ কামত মানে অলপ লাগি আছিলো ন! শেষ কৰিবলৈ যাওঁ। তোমাৰ বিশ্ববিদ্যালয়
তোমালোকৰ হৈছেগে নেকি ৱাল মেগাজিনৰ কাম কৰি?
এই হ'বই আৰু। দে দুদিনত ভিতৰত ওলাই যাব আমাৰ ৱাল মেগাজিন। তোমালোকৰ কিমান হৈছেগৈ?
আমাৰো দুদিন-তিনিদিনৰ ভিতৰতে সমাপ্ত হ'ব যেন লাগিছে। ও-ওলাই হ'ব আৰু।
আত্সা। অ', ঠিকে আছে তেতিয়াহ'লে। তুমি ভালকে থাকিবা আৰু দিয়া, লগ পাম।
তোমাৰো থাকিলে লগ পাম, অতি সোনকালে।
ঠিকে আছে। বাই বাই।
দিয়া, দিয়া, বাই।